হেল্ল'? হেল্ল'? অ', শুনিছ?
শুনিআছোঁ অ'।
অ', ক?
তাকে বোলোঁ ফোন এটা কৰোঁ, বতৰ চতৰৰ খবৰ লওঁ।
বতৰ আজি বৰষুণ দিলে দেই। এইকেইদিন ইমান গৰম। উম, অলপ ঠাণ্ডা পেলালে।
মোৰ দিনত শুই ভাল লাগিলে মানে।
সা?
দিনত শুইবোলোঁ শান্তি লাগিলে।
উম, শুলোঁ অকমান মই অলপ আগত উঠিছোঁ, তই শুলি?
শুলোঁ। শুলোঁ মানে সেই তাৰপা আহি পিনে অলপ শুলোঁ আৰু।
উম।
তাৰপিছত হেৰি বাৰাণ্ডাতে বহি আছিলোঁ আৰু বতাহ মাৰি আছিলে, কাৰেণ্টটো কাটি দিলে যে।
অ'।
বৰষুণ দিলেতো কাৰেণ্টটো কাটিয়েই দিয়ে আৰু।
উম, সেয়াই, এতিয়া মানে সদায় হোৱা? অ', কোৱাচোন?
শুই উঠি বোলোঁ সেই মায়ে কঁঠাল কাটিছিলে।
উম।
কঁঠাল খালোঁ, ইমান মিঠা কঁঠালটো।
ক'ৰ পৰা আনিলে?
এই ক'ৰ পৰা আনিলে মানে, তই চিনি নাপাবি। আমাৰ সেই দাদা দাদা এজন আছে মানে, সেইফালে বাইপাছৰ ফালে। সেয়াত তাহাঁতৰ ঘৰৰপা সেই আ আনিলে, দাদাই লৈ আহিলে।
অ', অ'।
মিঠা মানে একে চেনত্‌কও মিঠা মানে।
অ'।
ইমানে মানে মুখত ধৰি গৈছে মিঠাটো।
অ', ত ভাল হব চাগে কঠালটো।
ভাল পাওঁ আগতে মই মানে সৰু থাকোতে কঠালটো খাব নাজানো ডিঙিতে লাগি ধৰে। ফুটা খালে মানে, এফুটা খাওঁতে মোৰ বহুত সময় লাগি যায়।
উম।
মানে এনেকে গিলিব নাজানো, গিলিলে সাৱধানে গিলোতে-গিলোতে ডিঙিত ফচি যায়। আকৌ খক্‌ খক কৰি উলিয়াই দিওঁ মানে এনেকুৱা অৱস্থা আজি কালি বাৰু জানোঁ।
অ'।
তাৰপিছত সেই গুটিটো বেছি ভাল লাগে আক পুৰিপিনে।
উম-উম, এনেই হেৰি কি কি খাই ভাল পাওঁ তই? ফল-মূলৰ ভিতৰত।
মইটো এনেই ছিজনত মানে ছিজনত কি কি ওলাই আৰু সেনেকে বা এতিয়া যেনেকে সেই কঠালটো ভাল লাগে। মই সেই কলটো ভাল পাওঁ দে খাই ফল-মূলৰ ভিতৰত।
উম।
কলটো ভাল লাগে। এনেও ভাল লাগে। কেতিয়াবা জলপানাৰ লগটো খাওঁ পিঠাগুৰিৰ লগত খাই যে তেনেকেও ভালে লাগে। পিঠাগুৰিৰ লগত খুব ভাল লাগে। ভাগ পিঠাগুৰি ভাজি পিনে এনেকে থৈ দিয়ে। জাহাজি কল, চেনীকলো বৰ এটা ভাল নাপাওঁ।
উম।
তাৰপিছত মায়ে মানে এনেকে জাহাজী কল আনি থৈ দিলে বা চেনী কল আনি থৈ দিলে, এই যে ভাদ মাহত নামঘৰত প্ৰসাদবোৰৰ লগত কলবোৰ নাহে জানো?
উম, উম।
চেনীকলবোৰ কিমান খোৱা হ'য়? খোৱাই নহয়চোন। তেনেকে থৈ-থৈ দিয়ে তাৰপিছত তেনেকে অলপমান পকি গ'লে মানে খাবলৈ মন নাযায় ন। অকমান একদম তাজা হৈ থাকিলে হে ভাল লাগে খাবলৈ।
উম-উম হয়।
ত মায়ে মানে সেই কলপিঠা বনাই দিয়ে।
অ' আটাৰ লগত গুলী আটাৰ লগত গুলী।
আটা বা হেৰি আটা হলেও হ'য় নহ'লে বা হেৰি এ পিঠাগুৰি
অ', অ'।
যেনেকে হানি মৌওজুল অকণ দি দিয়ে। বা ঘিউ অকন দি দিয়ে। তেনেকে কলপাত কাটি আনো আৰু মই। তেনেকে বৰ সোৱাদ লাগে সেইটো খাবলে।
উম, উম। পেলাই দিয়াতকে ধুনীয়াকে এনেকে খাব পাৰি আওঁ।
অ'।
উম, মানে ঢিলা হ'য় মানে তো হেৰি আৰু অ' অলপ বেছি পকি যায় কিন্তু আমাৰ মানে খাবলৈ মন নোযোৱা হয় নহয় অলপ বেয়া লাগে খাবলৈ সেই সেনেকে খাই দিলে মানে মানে পেটলৈ যায় আৰু ধুনীয়াকে।
অ' তাকে সেই ফল মূলৰ ভিতৰত বুলি ক'লে আল আম কি বুলি কয় আমটো ভাল লাগে খালি আজিকালি ক'ত আম খাব। মাৰিবি ইমান মেডিচিন দি পকাই হালধীয়া কৰি দিব একদম মেডিচিন দি। কেচা আমটো কি আৰু সোৱাদ নাইলাগে নহয় পানী-পানী লাগে খাবলৈ কিবা। সেইকাৰণে আমাৰ এজোপা আছে ঘৰত আম পিছফালে। হেৰি অকণমান পুকীয়া।
পুকীয়া মানে আৰু আজি আজিকালি মানে কি হয় বতৰ বোৰ চেঞ্জ হৈ যায় ন পট কেনে সেইকাৰণে ভালকে নালাগেও খাই ফল মূলবোৰ।
অ নালাগে ব এনেই আমাৰ আমজোপা মানে এবছৰ লাগে এবছৰ নালাগে নিচিনা
উম।
তাৰ পিছত সেই এ এবছৰ লাগিলে দেই কেছ কা আমৰ আচাৰ বনালে মায়ে তেনেকে সেই প পকিছে পকি পিনে এতিয়া মানে বতাহ-চতাহ মাৰিলে তলত পৰে এনেতো পাৰিব পৰাকে নাই ওখ।
অ'।
এনেকে পাৰিলে পাৰা অ' কি বতাহত পৰে যে। তেনেকে সেই অলপ-অলপ পুকীয়া কিন্তু বৰ মিঠাদে খাবলৈ।
অঁ অঁ।
এই মিঠা আমবোৰতহে পোকে ধৰে আৰু
অ সেই থাকিলে মানে সেই কিছুমান পুকিয়াবোৰ চাবিচোন খাই সোৱাদ লাগে আকৌ আমটো সোৱাদ লাগে কিন্তু গোটটো মানে পুকীয়া থাকে পুকীয়া কিছু কিছুমানে বৰ সোৱাদ লাগে অলপ এচকল, এচকল খাবলে পাৰি বাৰু কিন্তু কিছুমান বৰ উম
মায়ে মানে আনি থৈ দিয়ে মোৰ সেই কাটি খাবলৈ এলাহ কিন্তু মায়ে যে কাটি মুখৰ আগত দিবই মানে, ই আই সদায় খাওঁ মানে কাটি যে আনি গছৰ তলৰ পৰা বুটলি আনি খাম এইটো মন নাযায় যায় মানে কেলেই নো এলাহ লাগে জানো
সেইয়াই
মই মানে মাক -মই মানে যিমান যি হ'লেও বজাৰত পৰা আম কিনি নাখাওঁ, যিমানেই ফ্ৰেছ আম কওক যিমানেই মেডিচিন চিন নিদিয়া আম কওক, আজিকালি চবৰে মেডিচিন দিয়েই
দিয়ে-দিয়ে
কলকেইটাতো দিয়ে তথাপি টো মানে সেই কিন্তু- কিন্তু সেই দেওবৰীয়া বজাৰত যে এই গাঁৱৰ পৰা যোনখন বজাৰ আহে যে?
অ, অ। সিহঁতৰ খিনি একদম লোকেল আনে আৰু
লোকেল আনে। সেইখিনিৰ পৰা আনো আনিলে জাহাজী কল
উম।
জাহাজী কল সেইখিনিয়ে আৰু অকনমান কমতো দিয়ে আৰু মানে সেই বেয়া নহয় পটককে, এনে মেডিচিন দিয়া কলবোৰ চাবিচোন ঠাৰিটো গেলি গেলি যায়
অ অ তাতে আছিল
অহ, সেয়ে বহুত এই দেওবৰীয়া বজাৰৰ পৰা অনা কলখিনি অকন থাকেও
উম।
তাৰ পৰাই অনা হয় মানে এনে ফল- মূল আৰু আনাৰস আনাৰসটো ভাল লাগে এতিয়া আনাৰস ওলাইছে
অ ওলাইছে ন খালি দাম এতিয়া লাহেকে হেৰি হব আৰু
অ আগতে মই আনাৰস নাখাও, কিবা গুটি- মাজত মানে এই যে ফুট-ফুটকে নাথাকে জানো গুটি গুটিকে সেই গুটিকেইটা মানে ডিঙিত কিবা ধৰে খাই চুবাই দিলে কিবা এ ডিঙিটোত মানে চুচি নিচে নিচিনা লাগে দেই আজিকালি নালাগে বাৰু সেইটো বস্তু ভাল লগা হৈছে
অ, আৰু তৰমুচ?
তৰমূচ টো ভাল, আৰে তৰমূচৰ সেই নিউজটো পাইছিলি নে নাই
অ ফেমিলিটো যে ঢুকাইছিলে।
অ ফেমিলি টো যে, সেইটো ঘটনা শুনাৰ পা আকৌ তৰমুজ খাবলৈ মন নোযোৱা হল
ভয় লগা হয়, হো হো
কিন্তু চাগে এটা কথা হা, হয় বাৰু আজিকালি চব ফলমূল -ফল- মূলতে মেডিচিন দিয়ে কিন্তু যোনটো ফেমিলি মানে সেইটো নিউজ পাইছিলো। সিহঁতি মানে কিছুমান খানা খোৱাৰ পিছত যেতিয়া ফল মূল খাই ফল মূলটো ধৰ যেতিয়াই তেতিয়াই খোৱা বস্তু নহয় যে। ৰাতি খাই দিলে চাগে গেছ হৈ গ'ল, আৰু কিবা খাইছিলে সিহঁতি ফল মূলটো খোৱাৰ আগত ওপৰা ওপৰি হ'ল। তেনেকে চাগে কিবা প্ৰব্লেম দিলে নেকি?
হ'ব পাৰে।
সেনেকুৱা হব পাৰে।
উম, কিন্তু অকমান মানে আজিকালি সেই ভাব অকমান সাৱধান হোৱা ভাল আৰু মানে যৰ পৰা মানে যতে দে মানে চকুত লাগিলে বস্তু অনাতকে মানে অলপ চাই চিতি মানে কৰ' পৰা কি অনা হৈছে সুধি মেলি মানে অনাটো ভাল আৰু।
আজিকালি মানে একো বস্তুৱে মানে সেই খাব পৰা নহয় চব ওপতে মেডিচিন মানে কিনো খাম কিনো খালে মানে সেই মেডিচিন নিদিয়া, খালে ভাল হ'ব এনেকুৱা নিচিনা। অকল ঘৰত ঘৰত লগোৱা কেইটাই যে অকল মেডিচীন নিদিয়া শুদ্ধ খাব পাৰি,
উম।
মানে এইবাৰ আমাৰ মানে তিয়হ লগাইছিলে মায়ে। তিয়হ খুব লাগিলে কিন্তু দেই।
অ চালাড খোৱা হয় আৰু এনেই কাটি মেলি মানে খালে ভাল আৰু পেট চেচা কৰে ন।
উম পেটটো ভাল লাগে গৰম দিনত তেনেকে এনেকে কাটিও খোৱা হয় চালাতৰ লগতো খোৱা হয় আকৌ চব্জিও বনাই তেনেকে খোৱা হয়। মানে সেয়ে মানে সেই তেতিয়া অ এইকেইদিন অকল মানে অকল তিয়হ খোৱা নিচিনাই হ'ল মানে। চব্জি যে চয়াবিনৰ লগ কি ধুনীয়া লাগে খাবলে।
ভাল লাগে ভাল লাগে।
তেনেকে সেই ঘৰৰ পাচলিকেইটা অমিতা
উম অমিতা খাই ভাল লাগে অ কোবাত লি ছো এইবাৰ খালি নাই লিছো লিছো খালি নাই?
লিচুৰ যি লিচুৰ যি কেছ শুনিছো তেজপুৰত বোলে এটা লিচু চল্লিশ টকা।
অ তাতো ফেমাচ ন বুলি কয়।
লিচু কিন্তু ডাঙৰ আছিল কিন্তু তথাপিও এটা লিচুত কিবা চল্লিশ টকা জানো হব লাগে, কিবা মাজতে শুনিছিলো কোনোবা ম ন্ত্ৰীয়ে বোলে লিচুটো খাইছিলে। তেতিয়া সেইকাৰণে দাম বাঢ়িলে বোলে বেলেগ বিলাকত ইমান দাম নহয় বুলি শুনিছো।
জমনিহে দেই।
বাকী কি কৰি আছ?
মই এ এনেই বহি আছো। হেৰি এটো কি মাহঁতৰ ভাল?
ভাল ভাল অ।
অহ।
মায়ে তাকে মাহী এজনীলৈ ফোন কৰি আছে মাহী মানে আমাৰ ডাইৰেক্ট নিজৰ হেৰি নহয় আৰু সম্বন্ধীয় নহয় মানে অকণ দূৰ সম্পৰ্কীয় আৰু।
অহ।
মাহী বুলি এনেকৈ মতা হয়।
উম।
হেৰি তেওঁলোক কথা পাতি আছে মই সেই বান্দাতে বহি এ বহি আছোঁ। আ বোলোঁ এই কি কৰোঁ বোলোঁ টোৰলৈকে ফোন এটা কৰোঁ বোলোঁ কি বুলিনো কৰিছে? হুধো বুলি ফোন কৰিলোঁ আকৌ। শুনিছ নাই?
অ', অ', শুনিছোঁ-শুনিছোঁ ক।
নেটৱক প্ৰব্লেম নেকি?
অলপ শুনা পোৱা নাছিলোঁ, এতিয়া শুনিছোঁ ক।
অ তাকে সেই বান্দাতে, হেল্ল' শুনিছ নাই?
অ শুনিছো ক।
শুনি আছোঁ।
হেল্ল' অঁ শুনিছোঁ ক শুনিছ।
অ তাকে হেৰি বোলো শুনিছো বুলি
শুনিছনে? অ', শুনি হেল্ল'? শুনিছোঁ, শুনিছনাই?
মই শুনি আছোঁ। তই শুনিছ নাই?
অ', শুনিছোঁ-শুনিছোঁ ক।
তই শুনিছ?
অ', শুনিছোঁ ক।
তাকে বোলোঁ বাৰাণ্ডাত বহি-বহি বোলোঁ আমাৰ স্কুলৰ কথাবোৰ ভাবি আছোঁ আগতে।
অ', সেয়াই ভাল আছিলে বহুত। সেই টাইম সময়টোলে মানে আকৌ ঘূৰি যাবলৈ মন যায় আৰু।
মন যায় তাকে সেইবিলাক দিনে ভাল আছিল ডেই একো টেনচন নাছিল।
একো চিন্তা নাই।
একো পোৱাৰ হেঁপাহো নাই একো হেৰুৱাৰ মানে ভয়ো নাই। বন্দাস স্কুল যাওঁ আহোঁ, অকল যদি চিন্তা আছে অকল পৰিক্ষা শিক্ষাটো চিন্তা।
সেইটোও নকৰোৱে নকৰিচিলোৱে চাগে। অ'।
কিমান কি যে উৎপাত কৰিলো ন? তাকে সেই লগৰবোৰ আজিকালি সলনি হৈ গ'ল মানে আগতে আমি যেনেকৈ পাতো আমি চব একেলে থাকিম হা আমি ডাঙৰ হ'লে এনেকে লগ কৰিম চবকে ক'ত - ক'ত থাকিবি কণ্টেক্ট কৰিববি হা কণ্টেক্সট থাকিম কিন্তু সেইখিনি তেনেকে হয় না ন, চ'ব বিলাক মানে এ চকু আঁতৰ হলে মনৰো আঁতৰ হয় বুলি কয় যে তেনেকুৱা নিচিনা হয়।
টাইম নাই আজিকালিক আৰু খবৰ খাতি ল'বলৈ সেনেকুৱা নিচিনা হৈছে আৰু।
অ', মানে এতিয়া আনক কি দুখ দিবি নিজেও ধৰ মানে ওচৰতে নাম্বাৰটো থাকে বা ফোনতে ষ্টেটাছ পাওঁ সেই খবৰ সুধো বা ক'ত বা আছে লগ কৰো সেইটোও মন নাযায় নিচিনা হৈ গ'ল আৰু।
সেয়াই।
চবেই নিজৰ-নিজৰ কামত ব্যস্ত হৈ থাকে খবৰ খাতি লোৱা নহয়। তেনেকে কৰ'বাত লগ চগ পালে আৰু ভাল নে খবৰ কি খবৰ এনেকে উম, বেছিভাগ লগৰো আমাৰ বিয়াই হ'ল।
উম, ভিয় বিয়া হল।
তাকে সেই টিউচনৰ দিনবোৰলৈ বোলো অলপ মনত পৰি আছে, বহি-বহি ভাবি আছোঁ।
ৰাতিপুৱা যে শুই উঠি সোনকালে যে খোজকাঢ়ি - খোজকাঢ় যাও আধা পাও আকৌ। কষ্ট কিন্তু কৰিছিলোঁ দেই, ন? আকৌ তাৰপা আকৌ স্কুলৰ ড্ৰেছত যাওঁ, আকৌ উভ এতি আহি আকৌ ক্লাছ কৰোহি।
মানে - মানে হায়াৰ ছেকেণ্ডাৰী যেতিয়া আমি পঢ়ি আছোঁ তেতিয়া মানে নকৰা কলোতো এইটো ছেকেণ্ড কথা কিন্তু আমি যেতিয়ালে স্কুল যাওঁ স্কুলে কৈছোঁ আমাৰতো স্কুলত হায়াৰ ছেকেণ্ডৰীলৈকে আছিলে ন? ত' আহি পিনে আকৌ টিউচন যাও ড্ৰেছ চেঞ্জ কৰি তাৰপিছত মানে সেই স্কুলত যেতিয়া লাষ্টত প্ৰেয়াৰ কৰা এনেকে কৰাই সেইটোলেই নাযাও যে ৰুমত তোমাৰ ড্ৰেছ চেঞ্ কৰি থাকো মনে - মনে বহি থাকো।
তাৰ পিছ যে মেমে ইমান গালি খালো ন মেমে ইমান কলে আমাক পাচ জনীকে।
আমি যে লুকাই থাকোঁ বেঞ্চৰ তলত?
উ
দেখিব বুলি একদম চাইলেণ্ট হৈ থাকোঁ, যেতিয়া পেয়াৰ কটম হল ভিতৰলৈ আহে তাৰ পিছত তাহাতৰ লগতে আমি ওলাই গুচি যাওঁ।
সচাকে দ কি যে কৰিলো আমি ভাল